হেল্ল, অহ কেনেকুৱা?
উম ভাল ভাল। তোমাৰ কোৱা?
একদম সুন্দৰ। এইটো ফেনটাষ্টিক বুলি ক'ব লাগিব। এতিয়া এই ঘৰৰ পৰা মানে কাৰেণ্টটো গুচি গ'ল অকণমান, শীতল হাৱা ল'বলৈ ওলাই আহিছোঁ।
হয় হয়। কাৰেণ্টোৱে মানে উম বহুত অসুবিধাৰ সৃষ্টি কৰি আছে আজি। উ
এই এইটো মানে ক'ব নোৱাৰি আৰু এইটো তোমাৰ পগলা হৈ গ'ল বুলি ক'ব লাগিব।
সচা সঁচা, যি মই ভাবো অলপ এই বিদ্যুতৰ এইবিলাক এ যিবিলাক কৰ্মচাৰী হয়, এইবিলাকৰ অলপ উম মাথাটো অলপ খেলি মেলি যেন মই দেখা গৈছে।
হয় হয়। ইয়াত মানে মোৰো কোনো সন্দেহ নাই, নিঃসন্দেহে মই এই কথা মানে সমৰ্থন জনাইছো। একদম তেওঁলোকৰ অকণমান বিকা মানে বিকাৰগ্ৰস্ত হৈছে তেখেতলোক।
হয় হয়। দিনটোত মানে তেনেকে কাৰেণ্টটোৰ যি অসুবিধা সৃষ্টি হৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাৰেণ্টটোৱে, হয়তো দিনটোত বিশ ত্ৰিশ বাৰ অহা যোৱা কৰে আৰু মানুহ বিলাক এনেকে হলে কেনেকে থাকিব।
হয়। কেতিয়া কিছুমান শকত আপত মানুহতটো এতিয়া মৰিয়ে থাকিব এনেকে হবলৈ হলে।
হয় হয়। যিহেতু তেওঁলোকৰ শৰীৰত চৰ্বিৰ মাত্ৰা বেছি, সেইকাৰণে তেখেত তেখেতলোকৰ- অলপমান অসুবিধাৰ সৃষ্টি হ'ব।
হয় হয় হয়। সুবিধাৰ সৃষ্টি হৈছেই চাগে তেখেতলোকৰ ক্ষেত্ৰত। এতিয়া যদি আমি ক'বলৈ যাওঁ মানে- হয় কাষৰ বাৰু সি পেটোৱাৰ ৰাতটো হয়। তাৰোপৰি মানে আৰু এজন আছে পংকজৰ পিতেক, - পেটোৱাটো তেখেতৰ ক্ষেত্ৰত মানে কয় হয় হয়। তেখেতৰ ক্ষেত্ৰত মানে এতিয়া চাগে জীয়াই কথা থকাটো কঠিনেই হৈ গৈছে আৰু।
হয়, যিহেতু তেখেতলোকৰ ঘৰত আহ মই জনাম তাক ইমান আগৰ মানে আগৰ পৰাই এ চিৰ সুবিধা আছে আৰু ইনভাৰ্টাৰ এনেকে বৈদ্যুতিক আহিলা সুবিধা আছে। সেইকাৰণে হয়তো অলপমান অসুবিধা কমকৈ হ'ব পাৰে।
হয় হয়। সেইটো কাৰণেহে হয়তো তেখেত ইমান দিন জীয়াই আছে।
নহ'লে অতদিনে হয়তো তেখেত স্বৰ্গগামী হ'লহেতেন।
আপুনি একদম শুদ্ধ সত্যৰ কথা কৈছে।
বাকী খোৱা বোৱা কৰিলে?
খোৱা নাই, এই গৰমত কি খোৱা বোৱা কৰিম আৰু শৰীৰে মানে খাবলৈ মন নকৰা হৈছে।
হয় আৰু যিমানটো খাই দিওঁ সিটো হয়তো ঘামতে ওলাই যায়।
মোৰোতো একে একেই অনুভৱ হৈছে। পানীটোৰ কথা ক'বই নালাগে মই খোৱাতকৈ বেছি পানী এতিয়া মোৰ ঘাম আকাৰে ওলাই গৈছে গা-
হয় হয় হয়।
এইটো সময়ত চাগে মোৰ এজন মানুহলে বৰকৈ মনত পৰিছে সেইজন হৈছে আমাৰ সৌৰভ জু কি তেখেতৰ চাগে এই ঘামৰ প্ৰক্ৰিয়াটো কেনেদৰে হৈছে আপুনি মই সেইটো ভাবিবলগীয়া বিষয়ে হ'ব এটা
হয় হয় আপুনি মানে মই তেখেতল তেখেতৰ লগত স্কুলত একেলগতে পঢ়িছিলো আৰু মানে ঠাণ্ডা দিনত তেখেতে এনেকে চুৱেটাৰ লং পেণ্ট এ এনেকে দীঘল পেণ্ট আৰু এনেকে জোতা চোতা পৰিধান কৰি আহে আৰু তেতিয়াও মানে তেখেতৰ জোতাৰ- তলেদি এনেকে ঘাম বিয়পি তলত পৰি যায় ইমানেই মানে। তেখেতৰ এটা অসুবিধা আছিলে ডাঙৰ সমস্যাই বুলি কব লাগিব
তেনেস্থলত এতিয়া আৰু সেইজন হৈছে আৰু লুতুৰি পুতুৰি চাগে ভালদৰে
হয় হয় হয় আমৰ ৰস ওলোৱা আগতে এতিয়া হয়তো তেখেতৰ শৰীৰৰ পৰা ৰস ওলাবলৈ দেখা গৈছে।
হয় হয় পুৰা আনাৰসটো হৈ আছে চাগে। এই ক্ষেত্ৰত চাগে আপোনাৰ কৃষ্ণ বৰুৱাৰ কনিষ্ঠ পুত্ৰ যথেষ্ট তেওঁৰ প্ৰতি আকর্ষিত হৈছে। মই ভাবো-
হয় যিহেতু খামুচিয়া ককাল-
হয় হয় হয়। তেখেতে মানে তেখেতৰ কথানো কিনো ক'ম আৰু-
হয় হয় হয় আৰু তেখেতৰ মানে অথনি মূল যোগাযোগ কৈছিলে তেনেকে কনিষ্ঠ পুত্ৰই কৃষ্ণ বৰুৱাৰ মোক কেনেকে সুধ পোচ- কৰিছে যে আজিকালি অলপ ওলাই মেলি কৰিচো নাই নে ঘৰতে সোমাই আছো। অলপ মাদক দ্ৰব্য আপুনি সেৱন কৰিছে। নাই এইবোৰ সকলোবোৰ তেখেতে মোৰ পৰা অলপ দেৰি আগত সোধ পোছ কৰিছে।
হয়। তেখেতৰ মানে ক'বলৈ গ'লে এতিয়া আৰু গাখীৰতে মহৰ খুটি হৈছে আৰু।
হয়-হয়-হয়। যিহেতু এখন গুৱাহাটী হেন চহৰ হয় আৰু চহৰত আপুনি জানেই অলিয়ে গলিয়ে আছে মাদকদ্রৱ্যৰ স্থলি মানে সুৰা বিপনি। আৰু তেখেতে এতিয়া মানে গাখীৰতে মহৰ খুটি বুলি ক'ব লাগিব। কাৰণ কিয়নো আপুনি তেওঁক এটা যত বা বসবাস কৰে তাৰ ওচৰতে এখনো সুৰাৰ বিপণী আছে।
হয়তো চাগে দিনটোৰ সৰহখিনি সময় তাতে অতিবাহিত কৰে যেন মোৰ অনুভৱ হৈছে আৰু। তাতো চাগে তেখেতৰ বাকীৰ খাতাই অ ইতিমধ্যে খোল খালেই।
হয়-হয়-হয়। সেই বিষয়ে আমি ইমান জ্ঞাত নহয়, হলেও মই ভবাৰ মতে মানে তেখেতে হয়তো তেনেকুৱা কোনোবা তেনেকুৱা কোনো এটা পৰিকল্পনা হাতত লৈছে।
নহয়। তেনেকুৱা এটা ব্যৱস্থা তেখেতে মানে হাতত ল'বই। তেখেত যিহেতু আপোনাৰ বৰ্তমান মানে তেখেতৰো সেই উম মানে কি বুলি কম আৰু এইটো বিকাৰগ্ৰস্ত অৱস্থাত যিহেতু আছে। তেখেতৰো মানে সেইখিনি তেনেকুৱা এটা কাৰ্যসূচী হাতত ল'বই লাগিব আও।
হয়-হয়। মই গৰমত এতিয়া মই চিন্তা কৰি আছো। আপুনি যিহেতু মানে আমাৰ ঘৰতে কুঁহিয়াৰ এনেকে খেতি আছে। কুঁহিয়াৰ আছে ঘৰৰ আমাৰ চৌহদতে। সেইটো কাৰণে ভাবিছোঁ তো কুঁহিয়াৰ ডালকে কাটি ৰসকে খাই দিও বুলি কিয়নো গৰমত আপুনি জানেই এনেকুৱা অলপমান অ ৰসাল পদায় জাতীয় বস্তু খালে মানে শৰীৰটো অকমান শীতল হৈ থাকে।
হয়-হয়, আপুনি নহলে সেই কুঁহিয়াৰ ৰস চেপিবও পাৰে কিবা কৰি কিবা যদি পদ্ধতি উলিয়াই ধৰক আপোনাৰ কাষতে থকা আহে। আপোনাৰ এজন ভাতৃ তেখেতক যদি সেই কুঁহিয়াৰডালৰ ওপৰত বহুৱাই দিয়ে ৰস সব ওলাই যাবও পাৰে আপুনি ক'ব নোৱাৰিব।
এ তেখেতৰ দাঁত কেইটাও আছে। সেই এই ক্ষেত্ৰতো আমি বা আমাকে বহুতখিনি সহায় হ'ব। কিন্তু মানে তেখেত এতিয়া বৰ্তমান ঘৰত উপস্থিত নাই। তেওঁ এনেকে এ লগৰ কিটাৰ লগত মানে অনাই-বনাই ঘূৰি ফুৰিছে। কিবা গছৰ ওপৰত তেনেকে ঘ ঘৰ এটা সাজিলৈ তাত আছে। যিহেতু গৰমৰ মাত্ৰা বহুত বৃদ্ধি পাইছে।
হয় নহয়? আপোনাৰ ববা ভবাটো অকমান ভুল হৈছে। মই মানে আপোনাৰ শকতজন ভাতৃৰ কথা কৈছো কাষৰ নিচেই কাষৰ পৰভাতৃ খুৰাৰ পুত্ৰ।
অ-অ, আপুনি আমাৰ পেটুৱাদাৰ কথা কৈছে ন? হয়, তেখেতৰ ফালৰ পৰা বহুতখিনি সহায় হ'ব পাৰে।
হ'ব পাৰে হয়। কিন্তু মানে তেখেত এতিয়া খোৱাত ব্যস্ত আছে। হয়, তেখেতক মানে যদি আপুনি ল তো এনে আপোনাৰ অসুবিধাও আছে। আপুনি কুঁহিয়াৰ কাটিব হয় আপুনি খাবলৈ হয়তো নাপাবও পাৰে।
হয়, মই কিজানি এ এটা চোবা মৰালে তেখেতে হয়তো পাঁচটা মান চোবান মাৰি গোটেই কুঁহিয়াৰডাল খতম কৰি দিবলৈও আছে।
অঁ, ক'ব নোৱাৰি। মোৰ মানে মনত আপোনাৰ এটা, নহয় আপুনি মোৰ মানে মনত এ এটা কু কুণ্ঠাবোধ সৃষ্টি হৈছে। আপুনি যদি গম পায় আমাৰ মাঘৰ বিহুত মানে আমি কিছুমান উৎপাত কৰাৰ পৰ যোনটো প্ৰচ প্ৰচেষ্টা বা যোনটো কাম আমি কৰোঁ। সেই সেইটো কামটো আমাৰ পাৰম্পৰিকেই। এবাৰ আপোনাৰ মানে সেই-এই-সেই-সেই মই সেই দলঙৰ ওপৰত বিজিত যোগ কলিতা বুলি লিখি মানে এটা আপোনাৰ তেওঁলোকৰ প্ৰেম কাহিনীটো অমৰ কৰিব বিচাৰিছিলো। কিন্তু এই ক্ষেত্ৰত মানে, হয় তেওঁলোক যথেষ্ট ক্ষোভতি ক্ষোভিত হ'ল মানে। বহুত খং উঠিলে তেওঁলোকৰ। মই ভাবিছোঁ মানে তেওঁলোক দুজনৰে এজনৰ মোৰ প্ৰতি এই আকৰ্ষিত নেকি এইটো কাৰণে গোপন কি
পিপ।
অমৰ কাঁঠালটো মোহাৰি দিলে বা লিখাৰ কাৰণে মোৰ ওপৰত খং কৰিলে আপুনি কি ভাবেনো এই বিষয়ে হু হু হু হু
হয়, আপোনাৰ প্ৰতি মানে তেখেতলোকে মানে এটা মই ভাবো তেওঁওলোক ইজনে ইকয়জনক লৈ মানে এটা আকৰ্ষিত হয় আৰু হয়তো তেখেতলোকে নিজৰ এই এ উম নিজৰ মানে ব্যক্তগত এই কথাটো মানে মানুহৰ আগত মানে ওলাই যোৱাটো মানে সহ্য কৰিব কব নোৱাৰিলে হয়তো সেই কাৰণত হয়তো মুচি পেলাব পাৰে আৰু আপুনি হয় তেখেতৰ কথা তেখেতলোকৰ কথা জানে কাৰণে হয়তো সেই আপোনাৰ প্ৰতি কিবা এটাত তেখেতলোকৰ মনত ক্ষোভ থাকি যাব পাৰে।
হয় ন
আৰু আমাৰ অসমীয়া সমাজত মানে এনেকুৱা ধৰণৰ কথাবিলাক সাধাৰণতে চলিয়ে থাকে।
নহয় নহয় নহয় আপুনি এতিয়া চক তেওঁলোকৰ যি প্ৰেম হৈ গ'ল সেই প্ৰেমৰ কথা এতিয়া সকলোৱে জানে। কাৰণ তাৰ জনাৰ আপোনাৰ ওচৰত চাৰিটা কাৰণ আছে সেইটো এটা কাৰণ আছে প্ৰথমটোও কলিতা ছেকেণ্ডও আকৌ কলিতা তা তিন নম্বৰতো কাৰণ ভোজ খোৱা কলিতা আৰু চাৰি নম্বৰতে এগৰাকী কন্যা কলিতা গতিকে ই ই ইমানখিনি তেওঁলোকৰ প্ৰেমৰ উদাহৰণ পোৱাৰ পিছতো মই তেওঁলোকৰ নামটো যি নামাকৰণ কৰিলোঁ সেই দলঙৰ ওপৰত, বিজিত চুগ কলিতা, অভিজিত চুগ মাজনী, বুলি তেওঁলোকে মানে মোক সেই কথাটোত কিয় কং কৰিলে। এই মানে তেওঁলোকৰ কিবা এটা তেনেকুৱা পৰকীয়া প্ৰেমো থাকিব পাৰে, কোনোবা এজনৰ।
হয় হয়তো তেখেতকৰ মানে এনেকুৱা এটা কথা হ'ব পাৰে যে তেখেতৰ হয়তো মাজনীৰ বা এনেকে বিজিটৰ হয়তো বেলেগৰ লগতো কিবা সলি গলি থাকিব পাৰে হয়তো ইফালেও হ কোনোবা পৰিয়ালৰ ক্ষেত্ৰত কোনোবা সমস্যা দেখা দিব পাৰে, সেইকাৰণে হয়তো তেখেতলোকে ইমান সোনকালে সেই আপুনি নামাকৰণ কৰা সেই নামটি সেই মচি পেলালে।
হয় হয় মই যি তেওঁলোকৰ ৰমৰ প্ৰেম কথা লিখিব বিচাৰিছিলোঁ সেয়া মুচি পেলালে। মোৰ মানে আৰু এটা কথা থাকি গ'ল এতিয়া আপুনি যদি চাই আমাৰ নিচেই কাষতে থ থকা বেংগলী, তপনৰ দোকানত স মই মানে আপোনাৰ এ সোণালী ৰং নহলেও মানে সোণালী আখৰেৰে খোদিত কৰিছিলোঁ যে ইয়াত এহেজাৰ টকালৈকে বাকী পাব। কিন্তু মানে তেওঁ সেই বিষয়টো বহুত ক্ষোভিত হোৱা দেখিলোঁ মানে তেওঁৰো সেই বিষয়ত বহুত খং উঠিল। ইয়াৰ কাৰণটো কি বুলি ভাবে আপুনি?
হয় হয় আপুনি যিহেতু জানে সেই সময়ত হয়তো মই উপস্থিত আছিলোঁ। আৰু আমি আপুনি জনামতে আমি ৰং তুলিকাৰ ব্যৱস্থা কৰিছিলোঁ আমি তাঁতি বাহাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা যিহেতু মই আপুনি জানে এটা প্ৰকান্ত মানে গভাঁইত চুৰ আছিলোঁ এটা সময়ত। আৰু মই এনেকে অলপ বস্তু পাতি হয় হয় হয় বস্তুৰ যোগাৰ পাতি দি মেলি আকৌ আমিও আছিলোঁ যিহেতু আমি এটা নীলা ৰঙৰ আমি ব্যয়ৱহাৰ কৰি তেখেতৰ দোকানত আমি চলচিত্ৰ এ বা অ মানে কি ৰং অংকন কৰি কিছুমান চ অংকন কৰিছিলোঁ আৰু পিছদিনা মই এনেকে দোকানত য দেখা গৈছে থাকোতে। সেই দোকানখনত মানে সেই বেলেগকে ৰং নানি পেলাই তেখেতে সেই ৰঙৰ ওপৰতে পানী পানী সানি লৈ গোট মানে তেওঁ দোকানখন এনেকে ৰঙীন কৰি তুলিলে।
মানে মই আপোনাৰ এই কথাটোত অকনো ভাল নাপালো, মই মানে তেখেতৰ ভালৰ কাৰণে কামটো কৰিছোঁ। কিন্তু মানে উপকাৰী অজগৰে খোৱা নিচিনা কথা হৈ গ'ল সিহঁতৰ ঘৰখনত মই বহুত দুখ পাইছোঁ। অন্তৰত মানে মোৰ একোৰা জুই মানে থাকি গ'ল এয়া।
হয় হয় সেই আপোনাৰ দুখটি মই বুজি পাইছোঁ। কিয়নো আপুনি ইমান ভাল ভাৱ এটা লৈ পেলাই তেখেতৰ তেনেকে দোকানত এ টটৰ পৰা কোনো ধৰণৰ বৰঙণি নোলোৱাকৈ মনে মনে মই হওক আপুনি কিবা এ হলেও তেখেতক সহায় কৰিব চাইছি আৰু তেখেতে সেইবোৰ বুজি নাপায় আপোনাৰ উম আপোনাৰ সেই কষ্টত মুতি দিয়া নিচিনা অৱস্থা হ'ল।
হয় হয়।
অনু্ভৱ হ'ল যেন সেই কষ্টত সেই তপন বঙালীয়ে মূত্ৰ বিসৰ্জনহে কৰি দিলে। এনেকুৱা কিছুমান ধাৰণাও মানে মনলৈ নহা নহয় আপোনাৰ তেখেতৰ মানে মই এই উপকৰ্মৰ বাবে মানে মই কোনোদিন তেখেতক ক্ষমা কৰিব নোৱাৰিম মোৰ এতিয়াও প্ৰচু শিক্ষ্ত নয়নেৰে আপোনাৰ দুধাৰি বৈ আহে সেই কথা ভাবিলে মনত পৰিলে।
আৰু উ এজন মহাপুৰুষে কৈ গৈছে অতীতক নাযাব পাহৰি আৰু অতীত মানে এনেকুৱা ধৰণৰ অতীত বিলাক পাহৰি যোৱাতটো ইমান সহজ কথা নহয়। যিহেতু আপোনাৰ কষ্ট
হয় হয়টো মই এইবাৰো মানে পুনৰ কিবা এটা ব্যৱস্থাপনা হাতত লম যাতে তপন ব ঙালী ইাৰ উচিত শাস্তিটো পায়।
হয় হয় ময়ো এইবাৰ আপোনাক অলপ ভালে খিনি সহায় কৰিবলৈ চাম কিয়নো আপোনাৰ তেনেকুৱা এটা মহৎ কাৰ্য্যত তেখেতে বিঘিনি প্ৰদান কৰিছে।
হয় আৰু তেখেতৰ সেই সন্দেহৰ যোনখন তালিকা সেই সন্দেহৰ তালিকাত আপুনি কিবা গম পায় নেকি- কাৰ কাৰ নাম সন্নিৱিষ্ট আছে বা অন্তৰ্ভুক্ত আছে।
সন্দেহৰ তালিকা মানে যিহেতু কথাতটো দুবছৰ অতিক্ৰম কৰিলে সেইবাবে হয়তো তেখেতৰ এতিয়া মনত কোনো তেনে ধৰণৰ মানে মোৰ মতে সন্দেহ- অ ভাৱ থাকিব নালাগে কি কিয়নো আমি যোৱা বছৰ মানে এই যোৱা বছৰ আমি তেখেতৰ কোনো নিচ নকৰিলো আৰু তেখেতে হয়তো ভাবিছে আমি কৰা নাই আৰু আমি এইবিলাকত নাই বুলি সেইকাৰণে হয়তো আমি এইবছৰৰ কোনোবা এটা ধৰণৰ সুবিধা পাব পাৰো যেখেতক কাৰো অলপ অনিষ্ট কৰিব পৰা
হয় হয় যিমান আমি তেখেতৰ অনিষ্টতা কৰিবলৈ চেষ্টা কৰিম কাৰণ এইবোৰ কৰিলেহে আমাৰ সমৰ যোৰ দুৰ্নীতি গ্ৰস্ত পৰম্পৰা মাঘ বিহুৰ নামত যোনবোৰ কলংক সনা অধ্যয়ায় এইবোৰ বৰ্তি থাকিব বুলি মই ভাবো এইবোৰত আমি মই যদি পাৰো মানে আপোনাৰ অৰিহণাটো আগবঢ়াম বুলি ভাবিছোঁ